হেল্ল, হেল্ল, অ, ঘৰতে আছো তই?
ময়ো ঘৰতে আছো, হুলস্থুল হৈ আছে কিবা।
নাই, ফেন চলিছে যে, গৰমত ইমান গৰম পেলাইছে হেই।
তাকেইতো।
মই আজিৰ পৰা কৰিছো হে, মই ইয়াতে, ঘৰতে।
অ, অ, চাহ খালি? ক'ত আছে, এই যে ধনময় চোকত, অ, তাত মানুহ হে, মই ফাংচন বুলি ভাবিছিলোঁ।
ধেত এতিয়া ফাংচন হ'বা নেকি?
অ, মই তাকে ভাবিছো, এতিয়া ফাংচন কি হয়, মই চাইছোঁ নাটক হে। নাজাওঁ তই যাবি?
যাম চাগে, মাহ অ, যাম।
বহি ল, তই।
ক, হা?
বহি ল, বহি ল, তেতিয়া ফেনৰ আৱাজটো বেছিকৈ নাহে।
অ, অ, বাকী, খবৰ ভাল?
ঠিক-থাক চলি আছে, তোৰ?
উম, মোৰো চলি আছে।
কালি বিক, আহ, বিকাশে পৰহিনে, তাৰ আগদিনাখন কৈছে।
হা?
বেকগ্ৰাউণ্ডত আবাজটো লগাই নথাক।
অ, কি কৈছিলে, বিকাশে?
বিকাশে কৰিছিলে, পৰহি তাৰ আগদিনাখন নেকি? তাৰপিছত মোৰ, ফাৰ্ষ্ট-ফাইজ কৰিছে, মই একোৱেই বুজি নাপালোঁ, কি আছিলে কি কৰিব লাগে।
অ, অ, বাকী পঢ়া-শুনা কিবা কৰিছা নে নাই?
উম, ভাল হৈছে এইকেইদিন কেনি গৈ আছে, দিন ভগৱান জানিছে।
সচাকে এইটো যে এ পুলিচৰ কাৰণে পঢ়িছো নাই কিবা পৰীক্ষা আৰু দৌৰা কৰা হৈছে নাই অ আহি আছ টো আছে অক্টোবৰত।
অক্টোবৰ নে ছেপ্তেম্বৰ।
অক্টোবৰ দুই তাৰিখৰ পৰা দৌৰিব লাগিব মানে হেৰি। পৰীক্ষা দৌৰা।
ফিজিকেলৰ
অ
নাই দৰা তই দৌৰিছ?
মই আজি আবেলি গৈছিলো তাৰোপৰি ইমান দৌৰা কৰা নহলেই মানে।
মোৰো আজি পাঁচ দিন।
উম
সেইটো কাৰণে যোৱা নাই মানে এ যাম যাম কে আছো আকৌ বৰষুণ দি আছে ৰাতিপুৱা সময়ত।
মই ৰাতিপুৱা মানে মই যোৱা নাই আবেলি কিন্তু আৰু বতৰটো ইমান বেছি বেয়া কৰিছে বহুত বেছি গৰম পেলাই দিছে নে ঘপকে।
অ এনেকুৱা গৰমত যে দৌৰি পেলাই বেছি গৰম সোমাই গ'লে দিগদাৰ হৈ যাব।
আৰু মানে কি হয় দৌৰি পেলাই আহি পেলাই ইমান গৰম লাগে গ গাটো ধুই দিলেও বেমাৰ হৈ যায় বহুত হাত ভৰি বিষ খাই গা ধুই দিলেও লগতে আহি।
অ আৰু এই জ্বৰটো আহিছেই যে।
অ জ্বৰ বা চবফালে কেনেকুৱাকৈ জ্বৰ হৈছে মানুহ বিলাকৰ।
বা মোৰ যে লগৰ কিমানৰ জ্বৰ হৈছে।
বহুতৰে হৈছে অ।
বা যোৱা আৰু হেৰি নহয় এসপ্তাহ দুসপ্তাহলেকে নাযায়।
অ মানুহৰ একদম একদম মুখৰ মানে যিমান টেষ্ট হেৰি নোহোৱা মানে হেৰি নোহোৱা হৈ গৈছে মানুহ বিলাক কৰ
অ গোটেই উইক নকৰালেকে নাযায় আৰু
এই যে কভি কৰোণাৰ সময়ত যে মানুহৰ হৈছিলে তেনেকুৱাকৈ হৈছে এনেকুৱাকৈ হৈছে। অকণ বাচি থাকিবি নহ'লে পাবি।
নাই মইতো একো খোৱাই নাই বাৰু তেনেকে ঠাণ্ডাও নাখাওৱেই।
মইতো খাইছোঁ।
নহয় মানে মই কেতিয়া বাৰ অকস্মাত আইচক্ৰীম খোৱা হয়। কিন্তু এই ফ্ৰিজৰ পানীটো খোৱা হয় কিন্তু মিক্স কৰি পেলাই।
আমি মিক মই মিলাই পেলাই খাও এনেকে হেৰি কৰি নাখাও।
উম নহলে দিগদাৰ হৈ যাব।
অ বাকী ঘৰত ভাল চবৰে?
আছে চব ঠিক ঠাক, তহঁতৰ?
এতিয়া ঠিক ঠাকে আৰু বাৰু মাজতেতো আৰু আমাৰ বেমাৰ চেমাৰ হৈছিল ভাল হৈছে অলপ চলপ।
অ দোকান ভালে চলি আছে?
অ ঠিক ঠাক চলি আছে বাৰু।
ঠিক ঠাক আৰু নতুন ন নতুন দোকানী ইমানকৈ নচলে।
সেইটোৱে, ইণ্টাৰ্ণশ্বিপ কি কৰিবি এতিয়া?
মই কম্পিউটাৰত কৰি আছোঁ।
ক'ত?
এই তিনিআলি মই য'ত শিকিছিলোঁ।
অ।
এ ত‌ই এতিয়া টো
অ সেইটোৱেতো মই যে এতিয়া এফালো মানে মিলাব পৰা নাই মই এতিয়া তাতো লৈ ললো ন। এতিয়া যদি নহয় কি কৰিম ভগৱান জানে আৰু।
তইতো কম্পিউটাৰ শিকিলি ন?
হুম?
কম্পিউটাৰ শিকিলি ন তই?
মানে হেৰি হৈছিলে মই তিনিবছৰীয়া ক্ৰৰ্চ কৰা নাছিলো
অ।
তাৰ পিছত তাৰে দেৰ বছৰ হে হ'ল, আৰু ইফালে মানে আমাৰ যোনে শিকাই আছিলে সিহঁত ওলাই গুচি গ'ল যে শিকোৱা মানুহ মানুহ নোহোৱা হ'ল, শিকোৱা মানুহ নোহোৱা হ'ল যোনে শিকাই আ ছিলে দাদা আৰু বাজনী নাপালো বাজনী মানে বিয়া হৈ গ'ল। তাৰপিছত আকৌ দাদা টো বেলেগ কম হেৰিত পালে কিবা চাকৰি পালে নে কি হ'ল! সিও গুচি গ'ল, তাৰপিছত
বেয়াতো ন সিহঁতে ক'ব লাগিছিলে কৰিব সেইটো হেৰি কৰি দিব লাগিছিলে ন। পোৱালি ইমানবোৰ লৰা- ছোৱালীয়ে লৈছে দিবলৈ কাৰণে তেনেকুৱা কৰিলে বেয়াটো।
সেইটোৱে মেইন ছাৰজন আছিলে তাৰপিছত ছাৰজনৰ ধৰক বেছিভাগ মিটিঙে থাকে যে।
অ, বেলেগ কৰবাত লৈল নহ'লে, বেলেগ কৰবাত এবছৰীয়াটোকে লৈল, নোলোৱা কিয় মই য'ত শিকিছিলো।
ভাল নেকি তাত?
মইতো ভালেই শিকিছো মই যে উম বেয়া নহয় বাৰু তাতে, কিন্তু হেৰি ভিন্টেজ বা অইনলে চালে অকণ পইচাটো বেছিকে পৰে কিন্তু দেই।
মানে কি হয় জান? মানে কি হয় জান, এডমিশ্যনটো মানে ললো ন মই এডমিশ্যনটো হেৰি ললো দুহেজাৰ দি ললো ললো, তাৰপিছত মান্থলী মানে মই মান্থলী তই যদি আঠমাহ দিয় তেতিয়া হেৰি দহ এহেজাৰকৈ দিব লাগিব আৰু যদি দহ মাহ দিয় আঠশ কমো সময়ত তেনেকা আছিলে।
মানে মানে বুজি পোৱা নাই?
মানে টোটেল কিমান হ'ব তেনেকা হলে দহ বাৰ হাজাৰ মান পৰি যায়গে, বছৰটোত।
এ, মই হেৰি এ ল
তই একেবাৰতে নিদিলে মানে মান্থলী কৈয়ো দিব পাৰ।
অঁ। মানে মোৰ এই হেৰি ভিন্টেজত সুধিছিলে আমাৰ যে মোৰ লগৰ যে প্ৰাৰ্থনা! তাই লৈছে, তাৰপিছত তাই মানে এতিয়া চাৰি হাজাৰ তিনিশ ফাৰ্ষ্টতে এডমিশ্যনত দিছে,
অ।
তাৰপিছত আকৌ ছমাহৰ পিছত, মানে হেৰি চাৰি হেজাৰ এশ দি এশ দি দিব লাগিব, তেতিয়া মানে আঠ হাজাৰ চাৰিশ ল'ব।
অ মানে ভিনটেজলে চালে আমাৰ এইটোত বহুত বেছিয়ে লৈছে বাৰু ত জানো মই আমি লৈ ললো মানে মই মানে কেতিয়া লৈছোঁ যান মই তেতিয়া হায়াৰ ছেকেণ্ডাৰী ফাইনেল দিয়াই নাই, মই ইলেভেন ইলেভেনতে ললোঁ মই হায়াৰ ছেকে ছেকেণ্ডী হায়াৰ ছেকেণ্ডাৰী সময়ত আগতে লৈ ললো যে টু টুৱেলভ তাৰ পিছতে মই ছাৰক কলোঁ ছাৰ মোৰ পৰীক্ষাটো ছাৰেও কলে তুমি এতিয়া আহিব নালাগে নহয় তুমি পৰীক্ষাটো দি লোৱা ভালকে পঢ়া তাৰপিছত আকৌ মই মা পৰীক্ষাৰ পিছৰ পৰা গ'লো তাৰপিছতে মোৰ বেছি দিন মোৰ ছমাহ মানতে চাই শেষ কৰি দিলে তাৰপিছত চাৰ্টিফিকেটো পালো চাৰ্টিফিকেট পালোঁ এবছৰমান হ'ব হ'ল তাতে এতিয়া ইণ্টাৰ্নশ্বিপো কৰি আছো।
অ মই এই তিনি বছৰ হোৱা হলে ধৰ চাৰ্টিফিকেট খন পাই গলো হয়, কিন্তু সেই নাপ পালোঁ যে। বহুত খেলি মেলি হৈ আছে, মোৰটো এনেই তাত কম আছিলে পইচাটো। মান্থলী তিনিশকে আছিলে হবলা
পইচাটো কম আছিল কিন্তু ধৰ চাৰ্টিফিকেট খনৰ কাৰণে খেলি-মেলি হৈ গ'ল ন?
উম বহুত ভালেই আছিলে মানে শিকোৱা ফালৰ পৰাও ভাল আছিলে আৰু মানে চব গোটেই ষ্টাফটোৱে মোৰ লগত ভাল আছিলে আৰু পিছত মানে কি হল, মই কওঁ নে?
ক ক
পিছত মানে কি হল হেৰি এই দাদা, বা হ'ত ওলাই যোৱা পিছত মই যেতিয়া শিকিবলৈ যাও মানে ছাৰজন নাথাকে শিকোৱা মানুহো নাথাকে তেতিয়া এই বেলেগ যোনবিলাক পোৱালি আহে নতুন নতুনকে সিহঁতক মই শিকাব লগা হয় মানে
অঁ কিন্তু সেইটো ভালো হয় কাৰণ তই নিজেও শিকি থকাৰ পিছত আকৌ মানে ৰিভিজনৰ নিচিনা হৈ যায় ন
উ নহয় সেইটোতো ভালেই কিন্তু পিছত মানে মোৰ আৰু শিকিব থাকি গ'ল ন হা কোনে শিকাব এতিয়া শিকাবলে মানুহ নোহোৱা হ'ল
সেইটোৱো হয় বাৰু
সেইটো কাৰণে মই
কি এ কৰ্চটো কি আছিল কৰ্চটো পি পি জি দি পি আছিলে নে হা জি এ জি এ দি চি এ নে কি
মোৰ এফ চি এ আছিলে
এফ চি এ সেইটো কি মই প্ৰথম শুনিছো
মানে পি জি ডি চি য়ে টোৱে হৈ যাব এবছৰতো মোৰ সেইটো তিনি বছৰত হয়।
অ অ এইটো পি জি পি জি দি চি য়ে টো ধৰ ডিগ্ৰীৰ শেষৰ পিছত কৰে এবছৰে হয় আৰু এ ডি চি এ টো হায়াৰ ছেকেণ্ডেৰী বা মেট্ৰিকৰ পিছলৈ কৰিব পাৰি এবছৰে হয়।
অ মইতো তেতিয়া হায়াৰ ছেকেণ্ডৰী কৰি থাকোতে লৈছিলোঁ।
তে টাউনতে আছিলে।
উম ত্ৰিবেণী দিছিলে
অ এ ত্ৰিবেণী হেৰি এ মানে এটা আমি এইফালৰ পৰা গলে মানে ধৰ এ জিমেইলৰ ফালৰ পৰা গ'লে সেফালে নেকি?
নহয় অ হেৰি হয় ত্ৰিবেণী মানে এই যে আগতে এল আই চিটো যে আছিলে।
অ
সেই তাতে
এল আই চিটো ছেকেণ্ড ফ্ল'ৰত আছিলে নেকি নে অ ছেকেণ্ড ফ্লুৰত আছিলে বোলে আমাৰটো থাৰ্ড ফ্লুৰত আছিলে নেকি? পাহৰি গলো সেই তাক
আচ্ছা।
সেই চব আধৰুৱা, মোৰ চব আধৰুৱা হৈছে।
হয়, এ এবাৰটো এচ এচ চি পৰীক্ষা দিব নাপালি ন তই?
উমহু, একোৱে নহ'লে।
সেয়ে হ'ল দাং বেয়া হিচাপে পঢ়াই নাছিলো।
কি আহিছে?
উম বহুত বেয়া হৈছে। পঞ্চাশ পাইছো, পঞ্চাশ পাইছোঁ।
এ কিমানৰ ভিতৰত আছিলে?
উম ইমান বেছিখিনিও কৰাই নাই নহয় বেই নিমিলে। ষাঠি মিনিটত আশীটা এনচাৰ দিয়াতো নোৱাৰি আৰু বেই।
অঁ।
আৰু মেথছ, ৰিজনিং, গ্ৰামাৰ, জেনেৰেল নলেজ যিমান গাল দিছে অকণটো ভাবিবলে সময় লাগে হয় নে নহয় ক? বোলে আশীটা কোৱেচন আশী মিনিট সেইটো নহয়, আশীটা কোৱেচন ষাঠি মিনিটত কৰিব পাৰি নেকি ক? মই মই ক কমচে কম এ প তে তেইশ চৌবিশটামান এৰি থৈয়ে আহিছ তেও, এ এ চব কৰিলে আকৌ নিগেটিভ মাৰ্কিং দিছে, এ বেছি মাৰ্কছ কাৰোয়েই‌ আহা নাই জান?
মোৰ ধৰ তেনেকে হা পঞ্চাশ নিগেটিভ মাৰ্কিং সতে ফৰটি কিমান মান আহিছে আ ফৰটি ছিক্সমান আহিছে নেকি? তাৰ পিছত অ অ হৰ্ষিতৰ নাজানো হিতেষহঁতৰো ঠাৰ হিতেষহঁতে সোতৰতাহে শুদ্ধ কৰি তৰই চাগে? চবৰে বেয়া আছে চবৰে, কাৰোৰে ভাল হোৱা নাই এইবাৰ এ এঞ্চাৰ কুৱেচনৰ পেটাৰ্নটো চেঞ্জ কৰিছে অলপ টান হৈ গৈছে।
ভালে হ'ল নগ'লো মই।
কিন্তু যদি কাট অফটো কম মাৰে লাভ আছে যদি আৰু কাট অফটো বেছি মাৰি দিয়ে নোৱাৰিম আৰু।
উম, কত কমাই মাৰিব এনেই পোৱালি ইমান।
নহয় যদি চবৰে বেয়া হৈছে কাট অফতো কমেই মাৰিব।
উম, চবৰে কম হ'ব জানো?
ফিফটিও আছে গে ফিফ টি ফাইভ মান বা ছিক্সটি ফাইভ মান তেনেকে মাৰিব চাগে এইবাৰ দেই।
উম।
কোনোফালৰ পৰা হোৱা নাই কলেজ কলেজ পৰা পৰা নপঢ়ো ইফালে হেৰিও নহয়
এহো হেৰিটো কৰিব লাগিছিলে এই যে কলেজৰ যে ডিগ্ৰী এইবাৰ ৰিজাল্টটো ভাল কৰিবি দেই।
জ
নহয় কিবা লাভ আছে বোলে।
চাৰি বছৰ এইটো কাৰণে, ডিগ্ৰীৰ পিছত কি পঢ়িবি?
মইতো চাৰি বছৰীয়া নকৰোঁ।
নকৰ?
উমহু।
সেও একে হ'ব আৰু যদি পিছত যদি এম এ নপঢ়, হয় বছৰ হেৰি আৰু।
নহয় এম এ মেটো কৰিম। কিন্তু সেইয়া ডিগ্ৰী চাৰি বছ বছৰটো নকৰোঁ মানে। চাৰি বছৰ কৰিবলে আকৌ আ এইটী ফাইভ পাৰ্চেন্ত লাগে নহয়। মানে এইট পইণ্টত লাগে?
অ। অ, হ'ব দে। অপিছত ফুন কৰি আছো।
অ। কিমান হ'ল?
আ, হ'ব দে।
অ, দে হ'ব দে।